ত
কি কৰিছ
এয়া বহি আছো
কি কৰি
এতিয়া ভাট ভ ে অলপমান খোজ কাঢ়িলো সত মানে খোজকাঢ় সোই স হাত ভৰি দি ইয়াত চাকি পতি দি অকমান বহিছো
অ চাকে বাৰ দিল
উম কি কৰি আছ
মইো এনেই বাহিৰতে অলপ এনেই খোজকাঢ়ি আছো চাকি তাকি দি ললো হাত চাকি তাকি দিয় এতিয়া আৰু অলপ বাহিৰতে এনে অকমান খোজ কাঢ়ো আৰু
অ
ছোৱালী এজনী সেয়া ফুৰিব গৈছে এয়া হেৰি লয় টিলিঙা মন্দিৰ আমিও এট যাব পাৰিম দিয়া চবে মিলি পেলাই ন
উম এ যাম বুলি মই খুৰীহতৰ লগতে আহিলোঁ ফলা হৈ আছিল অলপ আগতে খোচ খোজকাঢ়ি ফুৰোতে তাৰপিছত অ চাহ খালোঁ নহয় খুৰীয়ে কৈছে এয়া গাড়ী ভাড়া কৰাত হে হেৰিয়া ৰাজধানী খনত কস গলৈ ৰাতি নটা বজাত যাই ট্ৰেইনত ৰাতি নট তাত হেৰি গলে তেতিয়া ধৰি লোৱা ৰাতিপুৱালৈ তাত পাম গ ৰাজধানী খনত
অ তেনেকে যাব পাৰিম আৰু মানে
তেতিয়া ভাল ট্ৰনৰ ৰাজধানী খনত
অ ৰাজধানী ভাল স্পীড যায় নহয় এ চিত দেৱা ল'লে মানে
আহ ৰাতিতটো কষ্ট নোপায় শুই শুই গলে অ চাপা মুখত এ নটা বজাতে পায় আমি সেইদিনাখন গৈছিলো যে এ বিউতি মাহি জীয়েকক থব গৈছে নহয় এ বিউতি মাহী জীয়েক কাপোৰ দিব গৈছিলো থব
এই পোষ্ট কৰিবলৈ যে কাপোৰ যে
অ পোষ্ট কৰি দিয়া নাই নহয় হে বিউটী মাহী জীয়েকৰ লগ পালে এজনী হেৰী এ শিলচৰ পৰা মানে এই নগাঁৱৰ বা শিলচত পঢ়িছে তাৰ লগতে পূজাৰ লগতে তাৰপিছত তাই ঘৰলৈ আহিছিলে, আহোতে সেইনা ধান গৈছে
উম উম
যাওঁতে বিউটি মাহিয়ে মইয়ে গলো মহাৰ লগত। তাৰছেত কাপোৰযোৰ মানে হয় আছ ছোৱালী জনী হাততে দিছো ক, অহ
অ ট্ৰেইনত যাব লগা সুবিধা তেতিয়া গোটেইখিনি ওচৰ কোন কোন যায় হয় ঘৰৰ ওচৰৰ কোন কোন যায় গ- গোটেইখিনি লগ হৈ এদিন ঠিক কৰি লয়, কেনেক কে গ'লে ভাল হ'ব খোৱা বোৱা খিনি ধুনীয়াকে ৰুট- ৰুতি চব্জি এনেকে বনাই কৰি লয় ধুনীয়াকে লৈ যাব পৰা যাব ট্ৰেইনতে খাবলৈ হয়। কাৰণ ট্ৰেইনৰ খানাো ধৰি লও খাব পৰা যায় কিছুমানে খাব বিচাৰে, অ ত খাব পাৰি ন কিছুমানে ধৰি লও ট্ৰেইনৰ খানাতো ধৰি লও এডজাষ্ট কৰিব নোৱাৰে ন বেমাৰ চেমাৰ হয় তই ঘৰৰ পৰাও লৈ যাব পাৰে তেওঁলোকে তই গোটেই খিনিয়ে লগ হৈ পেলাই এদিন ধুনীয়াকে যাব পাৰিম দিয়া ন! বন্ধত ততে কৰিলেই হ'ল আও, যাতে চবৰে সুবিধা হয় হয় নহ'লে চবৰে স্কুল স্কুল বিলাকো থাকে কে যাব নোৱাৰিব তেতিয়া
উম তাকে কৰিল
তেনেকে বোলো বহুত ধুনীয়া লাগে বোলে বহুত মানুহ হয় তাত হৈছে সেইকাৰণে ৰাতিপুৱা শুন। সোনকালে পাবগৈ লাগিব গৈ পেললে ধৰি লও হোটেল এত ল'ব লাগিব লৈ গাছ। তাত ধুই কৰি লয় ধুনীয়াক। কেন। কাপোৰ চাপোৰ ড্ৰেচিং কৰি ধুনীয়াকে গৈ তাত লাইন হ'ব লাগে। বহুত মানুহ হয় লাইন হব লাগিব অ তেতিয়া আকৌ ৰাতিলৈ গুচিয় আহিম আৰু চাই সেয়া চাই। শুইন
উম তাৰ পিত সেয়া তাতে গৈ পেলাই। লত এনেকে ৰুম এটা ললো। ৰাজধানী খতে সেইখন নটা বজাত যায়। সেই পা চাপ ম ক। নটা বজাত সেইৰি। তা আ বেলেগ। তা বেলেগ ত। পাই আহে আহি ধৰি লওক চাপৰখন নটাত পাইহি। আৰু উম সেইখনতে গলে তেতিয়া আমি ৰাতিপুৱ অৈ পালো তাত গৈ পেলাই ৰুম এটা লৈ। গা পা ধুলো। থুই কলা। তাত লাইন হলো তাৰপিছত চাকি পাতি দি আকৌ ৰাতি তাত। ট্ৰেইনত গুচি আহিলো আহি ৰাতিপুৱা অলপ পালোহি আহি। পেলা লাগে ঘৰতুেল। এ ট্ৰেইনৰ গালে শুই যাব পাৰি ধুনীয়াকে।
শুই যাব। পাওঁ আৰু বহুত ভালো হয় যাবলৈ। হয় তেনেকে যাম দিয়া নহলে চবক। তাকে ক'বা আৰু কোন কোন যায় মিলি কৰি লয় ন। ক্ৰিকেটটো। কাৰণ বহুত কেইটা যিহেতু একেলগে। যোৱা যাব টিকেটটো বুক কৰিব লাগিব নহয়।
বোক কৰিবা লাগিব অ।
মানে আগতীয়াকৈ বুক কৰিব লাগে। সেইকাৰণে চবৰে মানে সময়। সুবিধা মিলাই পেলাই এটা ডেট ফিক্স কৰি লয়। গোটেই খিনি তেনেকে গ'লে ভাল হ'ব। হ'ব আৰু
উম।
উম, সেইটোকে কৰা যাওঁক দিয়া ঘূৰিও অহা হ'ব ন? অলপ ঘূৰি কয়ি ভালো লাগে। জেগা বিলাক চাই কয়ি অ', তেনেকেই যাম দিয়া চবেই নহ'লে আমাৰ ইয়াৰ পৰা সেই গৈছে ছোৱালী এজনী এ, সিহঁতেও তেনেকেই গৈছে আৰু গাড়ী লৈ গৈছে তেওঁলোকে গৈ চাইছে গৈ বহুত ধুনীয়া বোলে আজি গৈছে আৰু ঘূৰিছে গৈ ধুনীয়াকে
উম।
পাৰিলে আৰু ধুনীয়াকে মানুহ বহুত বোলে। মানুহ বহুত আছে তাতে। আৰু এতিয়া গৰম যে, সেইটো কাৰণে গৰম দিনৰ কাৰণে অকমান প, অসুবিধাও হয় চবয়ে কাৰণ গৰমটো চবে সহ্য কৰিব নোৱাৰে যে, সেইটো কাৰণে
উম। তেওঁ দিনটো দীঘল হয় তে মানে
অ' সেইটো কাৰণে ভাল আৰু অ' লাইন পাতি মানে অ' সেই ঠাণ্ডা দিনত ছুটি হৈ যায়। গৈ সোনকালে এন্ধাৰ হয়। আহিবলৈ কৰিবলৈ অসুবিধা হৈ যায়। সেইটো কাৰণে অলপ গৰম দিনত যোৱাটোৱে ভাল। কিন্তু সেয়া গৰম দিনত গৰম সেইটো কাৰণে অকন, অলপ মানে অসুবিধা হয় আৰু কাৰণ গৰমটোতো চবেই সহ্য সহ্য কৰিব নোৱাৰে ন?
উম।
সেইটো কাৰণে
উম, উম। সোনকালে লাইন ধৰিলে সোনকালে লাইন ধৰিলে সোনকালতে পোৱা যাব, ইমান হেৰি নহয়। দেৰি হলেহে দেৰি হ'ব আমি কিবা ৰাতিয়ে যদি পাংগ তেনেকে গা পা ধুই আমি চাহ সাতটা আনটা য লাইন নব
না আমি যদি যদি নটামান বজাত যাওঁ তেনেহ'লে আমি কেইটা বজাত পামগৈ তাত
পামগৈ এইহে শিৱসাগৰত হে
অ তিনি ঘণ্টামান লাগিব
উম চি লাগিব
ত আমি যদি নটা বজাত যাওঁ দহ এঘাৰ বাৰ এক দুইমান বজাত পাই যামগৈ আৰু ন এতিয়া দুইমান বজাত আমি পালে তেতিয়া তাৰপিছত ধৰি লও আমি ধুনীয়াকে ৰুম এটা ল'ব লাগিব ন
উম উম
ধুনীয়াকৈ খোৱা বোৱা কৰি ফ্ৰেছ হয় অলপ টাইম শুই ৰাতিপুৱা খুব সোনকালে উঠি চবেই গা চা ধুই কৰি লয় ন তাৰ পিছতহে আমি তাত যাব পাৰিম ধৰি লওক কিন্তু ৰুমো আমি ওচৰতে ল'ব লাগিব তাৰ মন্দিৰৰ ওচৰতে অ মন্দিৰ ওচৰতে ল'ব লাগিব আৰু যাতে চব সুবিধা পোৱা যায় তেনেকুৱা চাই ৰুম ল'ব লাগিব
উম তাত মাহ প্ৰসাদ নিব নালাগে ন অ পৰীক্ষাহে দিবা লাগে
পইচা হে দিব লাগিব
অ চাকি ধূপ চাকি ধূপ নিব লাগে আৰু
অ পইচাটো দিব লাগিব মাহ প্ৰসাদ দিব নালাগে আৰু ধৰি ললে শৰাইৰ নামত পইচাটো দিব লাগিব শৰাইৰ নামত পইচাটো দিলেই হৈ গ'ল আৰু
হৈ গলা পাঁচশ টকা দিবা লাগে
মানে
আহ স জাম পাছত অ খুইী খ কথা পাতিছিলু, খুুৰীয়ে আগবঢ়াই থৈ দিছে, খুুৰীয়ে আগবঢ়াই থৈ দিছে ছে, ক'ছে মই আগবহ কৰি থৈছো এতিয়া পইচা তামোলেে
অঁ, আমাৰও তেনেকে আকৈ থৈ দিবা। তামোল পইচা এনেকে ন, আমিও আাক কৰি থম, অঁ যাম বুলি ভাবি ভাব থাকিলে ধৰি লও বহুত দিন যেতিয়া যাব পৰা নাই ন, সময় সুবিধা মিলা নাই তেনেকে যদি আগ কৰি থৈ দিয়া যায় গ'লে সেইকেইটা তেতিয়া তাত মানে শৰাই নামত দি দিমগৈ আৰু। ন, তেনেকুৱা কৰিলে ভাল হ'ব, শুৰিয়ে ভালেই কৰিছে সেইটো, অঁ ওচৰ কোন কোন যায় চবকে খু উুধিবা কোন কোন যায় গোটেই খৰিহঁতক? কাৰণ চবেতো জাম জামেই কৰি আছিলে এইবাৰ সুধো ন? গোটেইখিনিয়ে পৰিয়ালটো, গোটেইখিনি মিলি পেলাই গলে ভালো লাগিব ট্ৰেইনত এটা দাবা আমাকেই লাগি যাব এতিয়া আমাৰ ঘৰৰ মানুহখিনিকে
উম, এটা এভা পালে'হে, তেতিয়া আকৌ একেলগে
আগতীয়াকে বুক কৰি থ'ব লাগিব হ'ব! ডে'টটো ফিক্স কৰি ন, আগতীয়াকে বুক কৰি যদি বুক কৰি থোৱা যায়, তেনে হলে পাব পৰা যাব, হয় ওচৰ আছৰি কে টিকেট বিলাগ ধৰি লোৱা পালে, সুবিধা হয়। কিন্তু আঁতৰ আঁতৰ হ'লেতো অসুবিধাও হব ন
আঁতৰ যাবৰ হলেে দিগদাৰ হয়
সতা হয় আকৌ, গোটেই ঘৰৰ মানুহখিনি একেলগে থাকিব পাৰিলে ভাল আৰু।
অঁ একেটা এাবা তটা গলে
একেলগে যাম গোটেইখিনি সমৰ সুবিধা বিলাকো চব মিলিব লাগিব ব হয় তেতিয়া শুইও আ সবোৰ আহা হওক, ধৰি লওক আৰু ভালো লাগিব মন্দিৰো দৰ্শন কৰা হব। এনেও ছিবছাগৰত চাব লগাও বহুত কিবা কিবি আছে। যদি গাড়ী লৈ যোৱা যায়, ধৰি লোৱা শিৱসাগৰ খনো চাব ৰা যায় ধুনীয়া
চাব পৰা যায় গাড়ী লৈ গ'লে পইচাটো বেছি যায় আও
অ', সেইটো যায় কিন্তু মানে, অ', নাযায়। কিন্তু মানে ট্ৰেইনত গ'লে ধৰি লওঁ তোমাৰ ধৰি ল সেই ধুনীয়াকে এ চি ডাবা ল'লে শুই যাব পৰা যায় কিন্তু তোমাৰ যদি গাড়ী লৈ যাওঁ আমি ধৰি লোৱা এদিন আগতীয়াকে যাব লাগিব আৰু যাতে আমি জেগা খিনিও ভালকে চাব পাৰো। নবো সেইটোৱে আৰু
অ', মই এই ট্ৰেভেলাখন সুধিছিলো বিচ হেজাৰ লাগে। আমি যোৱা ট্ৰেভেলাখন আগদিনাখনে যাব নি পেলাই তাত শিৱসাগৰ ৰাখিবগৈ সি কৈছে আগদিনা খনে লৈ যাম শিৱসাগৰত ৰখিম গৈ তাৰপিছত কৈ পিছদিনা একেবাৰে সাতটা, চাৰে সাতটাত মই তা পচাই দিম তেতিয়া চাকি বাত ধুনীয়াকে গোটেইখিনি মানুহ আহিব পাইব
অ', তেনেহ'লে মানে যাব পাৰিব আৰু তেওঁ অ', ল'বই দিয়া আজিকালি তেলৰ দাম বহুত বাহি নহয়, ত' এখন গাড়ী ঠিক কৰিলে অ', সেইখিনি পইচা ল বই
জা কৰিছে মই সুধি আহিছিলোঁ, মই বোলো গ'লে তোমাক খবৰ দিম আও
অ', তেনেকে নহ'লে যদি গোটেইখিনিয়ে কয় যে, গাড়ীতে যাম বুলি তেনেহ'লে সেই মানুহজনকে ক'বা তেওঁ কাৰণ ভালকৈ চলাই তোমালোকে গৈ চাই হয়। বিশ্বাসো কৰিব পোৱা যায় ত' আৰু তেওঁ গৈ থকা মানুহ যেতিয়া একো প্ৰব্লেম নাই তেতিয়া মিলি পেলাই চবে সেখন গাড়ীত তে মিলাই গ'লেই হ'ল আৰু
অ', তেতিয়া পইচাটো অলপমান বেছ
অ', অ', দিয়া হ'ব দিয়া ন?
উম